অ শুনিছান
অ কোৱাচোন শুনি আছো।
অ পাছে খবৰ চবৰ ভালে নহ নয় তোমাৰ।
ভালেই এনেকোৱা অলপ সেইয় আৰু কি কয় যিছিমান গৰমৰ কাৰণে মানে জৰ- উঠি আছে যে মোৰ সেইটোৱে আৰু বাকী চব ঠিকে আছে সেই পিছত তোমাৰ ঠিকে আছে।
আছে আছে ৰবা মই এতিালৈকে এনেকুৱা এ মই বহুত এনেকুৱা শুনিছো আৰু এই গৰমতে বহুত- ডৰ এনেকা বেমাৰ হৈছে এতিয়ালৈকে হোৱা নাই ৰবা মোৰপ আছে। অ ত এইয়া মানে মন মনত পৰিলে এয়া বিহুৰত উপৰত তোমাৰ এইফালে তুমি কত বিহু কলাপ আছে।
অ মই এইবাৰ মানে বিহুৰ সময়ত মই মানে বৰমা, ঘৰত গৈছিলো।
অ ভালে পাইছে এনে চাই ভাল লাগিলে নে নাই কি কি দেখিলা বা কি চালা এনে।
হয় এইবাৰ মানে ধৰক এনেতো মই তোমাৰ বিহু বিলাক ইয়াতে চহৰতে চাইছিলো। ন ত তোমাৰ মঞ্চত চাইছিল কিন্তু এইবাৰ মানে বিহু আমি পথাৰত মানে- কথাৰত চাই একদম ভাল লাগিছে ইমান মুকলি বতাহ তো মাৰ মানে দেখি একদম ভাল লাগি গৈছে। আৰু যিহেতু গাঁৱৰ বিহু মানে পথাৰতে হয় নাই বেছি ভাগে। দেখি একদম ভাল লাগি গৈছে।
অ সেয়ে আৰু মানে মইয়ো মানে গৈছিলো মোৰ আইতাৰ ঘৰতে গ'লো গাঁৱতে- তাত গৈয়ও ময়ো মানে এনেকুৱাই দেখিলো দেই তুমি কোৱাৰ দৰে ঠিক আহ মুকলি বিহু, দেখিবলৈ পালো। আগতে ডেকা, গাভৰু, সকলে মানে এনেকুৱা নাচছিলে আহ। ঠিক তেনেকৈ সিহঁতে মানে ঢোলজ ডেকা স ডেকাসকলে ঢোল বজালে বা গাভৰুকলে নাচিছে। এ সেইবোৰ দেখি ভাল লাগে ন আমাৰ বিহুৰ মানে বিহুত খুব এতিয়াও পালন হৈ আছে। বা এতিয়াও আহ উদযাপন কৰাই গোটেই আৰু পাছতো আমি জানোৱেই যিহেতু বিহু তিনি প্ৰকাৰৰ পাৰৰ এনেকুৱা আহ ভোগালী, বিহু ৰঙালী, বিহু আৰু কাতি, বিহু তাক তুমি এনে তিনি বিধৰ বিহুৰ তিনিবিধ বিহুৰ ভিতৰত মানে তুমি তোমাৰ এনে কোনটো বি বিহু। বেছি প্ৰিয় আৰু তোমাৰ-
মোৰ মানে এনে বেছি প্ৰিয়তো তোমাৰ ভোগালী, বিহুে হয়। বেছিকে আৰু তাৰপিছত তোমাৰ ৰঙালী বিহু তাৰপিছত ৰঙালী বিহু কিন্তু বেছি ভোগালী, বিহ বিহু মানে একদম ভাল লাগিছে কাৰণ চাবা এতিয়া ভোগালী বিহু যে তোমাৰ মানে এতিয়া ধৰা। তোমাৰ ৰাতিতটো মানে চবে একেলগে থাকি ৰক ধেমালি কৰি বা মেজি ঘৰত- তেখনে ভুজ ভাজ কৰে ৰং ধেমালি নাচ গান। দেখি একদম ভাল লাগি যায়। আৰু চব এতিয়াতো মান ভোগালী, বিহু দিনা ছব দাদা ভাইটি বা বা- বা ভন্টি বন্ধুত্ব ঘৰৰ পৰিয়াল বিলাকো মানে চবেই একেলগে ম সেইদিনা আৰু মেজিত ৰত বহি কিনে বা ভোজ ভাত গান গাই বা মানে বহুতো এনেকুৱা ভাল লাগে ৰাতিপুৱা উতি গা পা ধুই কিনে মানে মেজিৰ অ মেজিৰ তলত চ কি কয় অগ্নি অগ্নি জ্বলাই কিনে বা সেৱা কৰে আৰু সেইদিনাটোো তোমাৰ পিঠা লাৰু বিলাক খাই একদম ভাল লাগি যায় আৰু
অ ঠিকেই মোৰো এনেকুৱাই মানে এ ৰঙালী বিহুতেোৱে ভাল লাগে ৰবা মানে ভোগালী বিহুতটো প্ৰিয় আৰু কিন্তু ৰৰুঙালী বিহুতটো কিয় ভাল লাগে কাৰণ চাত এইয়া তুমিতো জানাই যেনেকুৱা সেইটো বিহুত মানে সাতটা বিহু আছে আহ যেনেকৈ তাত এ ৰঙালী এ গৰু বিহুক পালন কৰে প্ৰথম দিনা গৰু বিহুত গৰুক গা ধুৱাই বা মাহ হ কি নতুন পঘাৰে গৰু নতুন পঘাৰ দিয়ে গৰুক বা তাৰ পিছ মানুহ বিহুত আকৌ মানুহবোৰে অ যোনবোৰ ডাঙৰ থাকে সেইবোৰে সৰুবোৰকে বিহুৱান দিয়ে বা সৰু সকলে ডাঙৰৰে ভৰি ভৰি চুই আশীৰ্বাদ লয় বা মৰম মৰম মৰম আনন্দ দেখাই আৰু গোটেই ডাঙৰে সৰুৱে গোতেখিনি নিজৰে ভাল লাগে যেতিয়া বিহুৰ মানে এতিয়াও ইমান নিয়ম নীতিবোৰ আছে বা সিহঁত মানে এতিয়াও এইবোৰ পালন কৰি আছে মানুহবোৰে এতিয়াও ভৱিষ্যতলৈকে যাতে এনেকৈ পালন কৰি থাকক আৰু মই আশা কৰো মইো এতিয়াও মানে এতিয়াও মই নিজৰ ডাঙৰ যেতিয়া বিহু আহে বিহুৰ সময়ত মই গা পা ধুই ডাঙৰক সেৱা কৰো বা ভৰি চৰি আশীৰ্বাদ লও সিহঁতে যাতে মোৰ আহ ভালে ভালে যাতে আমাৰ সম্পৰ্কটো ভালে থাকে সেই ভাবিয়ে মাঘ বিহুতো আৰু নিজৰে ভাল লাগে ন আৰু মইতো এনেকুৱা দেখিছো বহুত আজিকালি আজিকালিতো এইবোৰ মডাৰণ মডাৰ্ণ হেৰি হৈ গৈছে ন ধুনীয়া মডাৰ্ণ পৃথিৱী হৈ গৈছে সিহঁতে কি কৰে আজিকালি এ মঞ্চাখনন বনাব তাতে ব এটা দুটা ধৰ বিহু বুলি কৈ নামত এটা দু এটা বা দুটা খুব বেছি হুঁচৰি সিহঁতে হুঁচৰি দলৰ নৃত্য দেখাব তাৰ পিছত এইয়া এইবোৰে দেখাব হিপ হপ কিবা কিবি হিন্দী গানৰ নাচ এইবোৰ দেখাব মানে এইবোৰ দেখি আমাৰ নিজৰে ভাল নালাগে যিহেতু সেইটোৰ বাবে মই এইবাৰ আৰু কি কৰিলো গাঁৱতে গুচি গলো কাৰণ ইয়াৰ বিহু বুলি চাইনো কি লাভ আছে ইয়াতো বিহু চাই লাভে নাই কাৰণ ইয়াৰ এইবোৰ বিহু এইবোৰ বিহু এতিয়া বিহু বুলিয়ে ক'ব নোৱাৰি সিহঁতে এনে বেলেগ গানতে নাচি দেখাব, মানে বিহু গানত একো ভাল নানাচে ধৰা। সেয়ে মই যিমান পাৰিছো, এতিয়া গাঁৱত গৈয়ে মানে বিহুৰ আনন্দতটো ল'ব খুজিছো আৰু। যিমান পাৰিছো মানে, কাৰণ বিহুতো আমি আমাৰ এটা জাতীয় উৎসৱ যিহেতু বিহুতটো। কেনেকে পালন কৰে বা বিহুত তোৰ কেনেকুৱা-কেনেকুৱা গুণ আছে এইবোৰ মই শিকিবলৈ আৰু মানে, গাঁৱত গৈছো, গাঁৱত কাৰণ এইবোৰতো আমি ভালকৈ দেখাই পাও বা আমি জানো, জানো বা বিহুৰ বিষয়ে কেনেকৈ কি নীতি নিয়ম কৰে।
হয় একদম ঠিকে কৰিছা গাঁৱত যাই কিনে একদম ভাল লাগে আৰু তোমাৰ ধৰা কাতি বিহুতো তোমাৰ মানে কি কয় চহৰতো তোমাৰ তোমাৰ ঘ কি কয় ঘৰত দুৱাৰত দুটা তিনা চাকি জ্বলা বা তুলসী তলত কিন্তু মানে অ', গাঁৱত, অ', গাঁৱত মানে দেখি ভাল লাগে কাৰণ তাতে খেতি পথাৰৰ মাজত চাকি বন্তি জ্বলাই মানে ঘৰ বিলাকৰ, দুৱ বিলাক বোৰ চাকিৰে, মানে চাকি বিলাক জ্বলাই বা তুলসী তলত চাকি জ্বলাই, মানে দেখি একদম ভাল লাগি যায়। কাতি বিহুতো গাঁৱত, গাওঁতে ভাল লাগে মানে বিহু বিলাক চাই কিনে হয়নে নহয় কোৱাচোন? কাৰণ গাঁৱৰ মানুহবিলাকৰ ভাত দেখি, তোমাৰ ধৰা ৰঙালী বিহুৱে হওক বা কঙালী বিহুৱে হওক বা ভোগালী বিহুৱে হওক, মানে গাঁৱত যাই একদম আনন্দ লাগি যায় সেইটো বিহু চাই কিনে, হয়নে নহয় কোৱা?।
হয়, এইটোতো হয়ে, কাৰণ এ গাঁৱলীয়া মানে, গাঁৱত মানে এইটো নহয় যে, এনেকুৱা গাঁৱলীয়া বুলি, গাঁৱলীয়া বুলি কোনো কথা আছে। গাঁৱত কাৰণ, এইটো এইবোৰ নিয়ম এতিটাও পালন কৰে। চহৰতে এইবোৰ আজিকালি, এ-একো এইবোৰ নিয়ম পালন নক আমি কৰা নেদেখুৱে বিশেষ কৰি কাৰণ, গাঁৱত এইবোৰ তুমি যেনেকৈ কলা আহ, কাতি বিহুত সিহঁতে কি কৰে, পথাৰত চাকি দিয়ে যাতে, সিহঁতৰ শস্য ভালেই হওঁক। বা, আশাক বন্তি জ্বলাই, বা তাৰ পিছত গধূলি আমি দেখিবলৈ গোটেইবোৰৰ ঘৰে-ঘৰে, এ, চোতালতে সিহঁতে কি কৰে, ধিপ বনাই। ধিপ বনাই তাত, তুলসী পুলি এডাল-এডাল ৰুই পিনে, সিহঁতে তাতে চাকি দিয়ে। তাৰ পিছত, এনেকুৱাই মানে বহুত প্ৰসাদ বিলাই, সৰু-সৰু শিশুবিলক বিলাকক, এইবোৰ-এইবোৰ নিয়ম এতিয়াও মানে সিহঁতে গাঁৱত, গাঁৱৰ মানে মই জানাত আৰু গাঁৱৰ জানাত বিশেষকৈ বেছি ভাল পালন কৰা দেখিছো। আমাৰ চোৱা, আৰু তই এ তুমি যেনেকে কলা ভোগালী বিহুতোৰ কথা তাত আজিকালিতো চহৰৰ মানুহে চবা বহুতে পিঠা বনাবও নোখোজে, নাজানেও পিঠা মানে কি, বহুতে নাজানে দেই পিঠা মানে কি। ইহতে বা পিঠাটো দেখিলেহে গম পাব, এইটো হে পিঠা নেকি। এই, এতিয়া মানে কেনেকুৱা চহৰ হৈ পৰিছে যে, বিহুৰ বিষয়ে নাজানে মানুহে। আৰু যে পিঠা, বহুতে ত আজিকালি কিনি কিনি পেকেটত পায়। এই কিবা পঞ্চাশ টকা পেকেট, দহ টা দিব। কিবা এনেকুৱা, কিনি-কিনি আনি খায় সিহঁতে। সেই নিজে-নিজে বনোৱাতো কিমান এটা সোৱাদ মানে, ভাবিব নোৱাৰি ন'। আমিতো গাঁৱত গ'লে, আইতাই দি পঠাই দিছে কেতিয়াবা আমাক বনাই। বা আমি তাতে গ'লে তাতে খাব পাও, আইতাই ইমান মৰমেৰে বনাই দিয়ে। নাৰিকল পিঠা, তাৰপাছত তিল পিঠা, তেল পিঠা, আ এইবোৰো খাই নিজে ভাল লাগে ন' যেতিয়া আমি মানে এটা আনন্দ বা এটা খোৱাদেৰে নিজৰ জুতিৰ, খোৱাদেৰে বনায়, আমাক বনাই কেনে দে গৰম-গৰম ধৰা খাব পাও, কিমান ভাল লাগে এনেকৈ খাই। তুমি এনে খাই পাইছা নে নাই, নিজে একদম বনাই গৰম-গৰম খাই পাইছা নে?
হয়, মই পাইছো। মই ঘৰতো পাইছো, তোমাৰ চোন গাঁৱতো খাই পাইছো। একদম ভাল লাগি যায়, আৰু তুমি যে ক'ল যে, আজিকালি মানে চহৰত, মানে মানুহ বিলাকে যে পিঠা বোৰ কিনি খাই। তুমি একদম ঠিকে কৈছা চাবা, আজিকালি কি হৈছে মানে, মানুহ বিলাকে মানে পিঠা বনাব নাজানে বা তেওঁলোকে মানে এনেকুৱা যে আজিকালি চহৰৰ মানুহ বিলাকে যিহেতু ইমান অফিচ চাগে কি থাকে মানে কামৰ মাজত ব্যস্তত মানে তেওঁলোকে মানে নিজৰ মানে কি কয় অ উৎসৱৰ মানে এইকেইটা বা মানে তেওঁলোকে পালনো কৰিব পাহৰি যায় বা তোমাৰ এনেকুৱা হৈছে যে আজিকালি অকল কামতে লাগি যে মানে পিঠা বা, নিজৰ এতিয়া যোনটো পৰম্পৰা সেইবিলাকো তেওঁলোকৰ মানে পাহৰিয়ে গৈছে এনেকুৱা ব্যস্ত হৈ গৈছে যে মানে নিজৰ। পৰম্পৰা বিলাকো মানে। অ মানে পাহৰি গৈছে বা তোমাৰ ধৰা পিঠা চিঠাও এনেকুৱা-এনেকুৱা বনাব নাজানে বা আজিকালি মানে প্ৰায় ভাগে কিনি খাই বা এনেকুৱা আৰু বহুতো ধৰণৰ।
হয় হয় বহুতেতো এনেকুৱা আজিকালি সময় থাকিলেও মানে নবনাই। আহ চেষ্টাও নকৰে যে এইবোৰ বনাই কেতিয়াবা নিজে কিমান ভাল ন যেতিয়া মানে আমি। নিজৰ জাতীয় উৎসৱৰ মানে যোনটো খাদ্য থাকে সেইটো নিজে বনাই খাম। কিমান এটা ভাল লাগে ভাবিলে ভাল লাগে খালে টো আৰু কিমান সোৱাদ। সোৱাট লগাএইবোৰ বস্তুবোৰ। আৰু সেয়হে আৰু বহুত মানুহে এইবোৰ কাম কৰে কিন্তু এনেকুৱা কৰিব নালাগে দেই যিমান পাৰি সিহঁতে। বনাই ঘৰতে বনাই। চাউল খুন্দি বনাই এনেকে খাব এনেকে খাব লাগে আৰু মানে যিমান পাৰে। কিনি খাব নালাগে মই জানাত যিমান আৰু এনে তুমি বনাব জানান নে নাই।
অ মই জানো পিছতো মই ইমান নাজানো কিন্তু মই নাই। নাৰিকলৰ লাডু তিলৰ লাডু আৰু লাডু এনেকুৱা বনাই মানে মই বনাই পাইছো আৰু চাবা যিহেতু ধৰা তুমি পিঠা মানে ধৰা বা পিঠা বনাব নাজানিলে বা এইটোবনাব, তেল পিঠা বনাবন দিল তথাপিও নাৰিকলৰ লাৰু বা তিলৰ লাৰুটো বনাব বহুত সহজ নহয় সেইবিলাক বনালে, বনাই থব পাৰি বা এনেকুৱা বহুতো লাৰু বিলাকো বনাই। সহজে হয় ন তথাপি মানুহ বিলাকে মানে আজিকালি নবনাই। মানে কিনিয়ে খায় আৰু যিমান পাৰে কিনিয়ে খায়। ঘৰত কেনেকুৱা সোৱাদ কিনাত এনেকুৱা সোৱাদ নাই আৰু কাৰণ মই মানে এটো, মানে মই এটা মোৰ ঘৰৰ লগৰ ঘৰত গৈছিলো মানে তেওঁলোকে মানে বনোৱা নাছিল তেওঁলোকে মানে। কিনা পিঠা আনিছিলে কিন্তু মানে যেতিয়া মই খাইছো তাৰে এনেকুৱা খোৱাদ নাই যেনেকুৱা আৰু ঘৰত বনোৱা সোৱাদ থাকে আৰু
হয় এইবোৰতো এইবোৰ আৰু কিনা পিঠাত কিমান নোখা থব আৰু কিমান দিনৰ পৰা বনাই বনাই থৈ দিয়ে। যোনটোত আৰু নিজে বনাইে খাব পাৰো সেইটোত আৰু বহুত ভাল নহ, টো নিজৰ বাবেও ভাল। সেয়াই আৰু বিহুৰ বোলে এতিয়াও নিয়মবোৰ এনেকৈ চলি আছে। পিছত থিও যাতে মই ধাবৰ এনেকুৱা টাইপত নহয় যে। মানুহে বস্তু বোৰ কিনি কিনি খাই নিজে বনাই খাব লাগে মই মানে এইটো ভাবো। সেয়ে আৰু যিমান পাৰো ময়ো বনাই খাব চেষ্টা কৰিম বা পিছলৈকে, এইবোৰ নিয়ম বোৰ আৰু মানি চলিব চেষ্টা কৰিম কাৰণ বিহুত, টো আমি উদযাপন কৰিব কৰিব লাগিব ন বিহু আমাৰ জাতীয় উৎসৱ যিহেতু।
অ একদম ঠিকেছে বিহু আমাৰ জাতীয় উৎসৱৰ বা, মানে আমি যিমান পাৰো আমি অ কি কয় মুকলি বিহু পাত, দিলে একদম ভাল লাগি যায় কাৰণ চাবা মুকলি বিহুত, চাই একদম আনন্দ লাগিব যে ডেকা গাভৰু মানে হুচৰি গোৱা। বা এনেকুৱা, আৰু চাবা মানে বোকাৰ মাজত নাচ মানে যেতিয়া হুঁচৰি দল বিলাক নাচে ন। দেখি একদম ভাল লাগি যায় আৰু তেতিয়াহে লাগে যে অ বিহু মানে, বিহু যেন হয় নে নহয় কোৱাচোন।
হয় হয় এইবোৰ দেখিলে ভাল লাগে তেতিয়া আমি বিহু এতিয়াও মানে এনেকৈ আনন্দৰে নাচা বাগা দেখোঁ আৰু। পাছেও, বিহুৰ বিষয়ে বহুত জানিলো দেই তোমাৰ পৰা, মোৰো আশা কৰিছো আৰু মোৰ পৰাও কিবা কিবা শি কিলা বুলি তুমি।
হয়, হয়, শিকিলোঁ দে পিছত আৰু তোমাৰ লগত এনেকুৱা কথা পাতিব পাৰোঁ হয় নে নহয় কোৱাচোন?
অহ' অহ' পাৰিম নিশ্চয় এতিয়া কে ৰাখিছো আজিৰ বাবে, ধন্যবাদ।